হেল্ল'
অ ভণ্টি কি কৰিছা
এয়া আজি আকৌ স্কুললৈ তাইক আনিছো জ্বৰটো ভাল পাইছে যে
অ দই ভাল পাইছে ঔষধ খুৱাইছে
অ খুৱাইছো এই হুমিই খুৱাইছো
অঁ
তাকে সেই জ্বৰৰ তেনেকে বটল দিছে
আহ
তাৰপিছত আকৌ সেই কিবা গুটি গুটি এনেকুৱা দিয়ে যে সেয়াও দিছে জোৰণিও দিছে যে তাৰাপাই কালি আবেলিলেকে তাততো এৰা নাছিলে তাৰপিছত আজি অ আজি ভাল পাইছে আকৌ এতিয়া স্কুলত পৰীক্ষা পঢ়িবও দিছে যে সেইটো কাৰণে তাৰমানে আকৌ নাহ হেল্ল' তাই অশান্তি পায় দহ তাৰিখলৈকে অ দহ তাৰিখলৈকে খুলিব যে
অ ভাত খাই বৈ আহিছা
অ ভাত খালো এতিয়া আকৌ তাইক লৈ যাম গ
অ নি পেলা বনাবা গোৱা ন বনাই থৈ আহিছে এক একেবাৰে
নাই বনাম গৈহে এ দালি চালি আছে আৰু দালি চালি সোত কৈ কৈ অ ভাতকেইটা বহাই দিলে হ'ল দুটাত চুটি হ'ব নহয় অ সেয়া ভাতকেইটা বনালেগে বস। বড়াই দিলেগে হব নহলে আইতাকেও বড়াই দিব পাৰে। অ অ বাকী খিনি আছে নহয় যোগাৰ গোটেই। খনে কৈ থোৱাই আহিছো। একেবাৰে ৰৈ পেলামো একেবাৰে তাইক লৈ যাম অ।
উম অ এ দালিকা বনাইছো আজি। দালি আকৌ তিতা কেৰেলা ভাজি আকৌ কাচকল ভাজি। চ
তিতাক কেলা কি ঘৰত লাগিছে।
অ ঘৰতে লাগিছে দুটা এটা এ সৰু। সৰু। তাকে মানে অ দহ পোন্ধৰটামান কাটিলে। অকমান হয় আৰু মই এজনীহে খাও এ এনে খা এনে খাই নাখায় তিতা নাখায় এতিয়া মোৰ কাৰণে। ওলাই থাকে আৰু, সপ্তাহত এদিন দুদিন আৰু বেছি খাব। বেয়া ন পেচাৰ কাৰণেও বেয়া। অ আকৌ গেছো উঠে কিছুমানৰ, মোৰ নুঠে যেনিবা গেছ। ত তেওঁ প্ৰেছাৰ কাৰণে ইমান গৰম। দে ন উম। বৰষুণটো ইমান ধৰিছে প নাই। তাকে গৰমতটো গপ গপকে লাগি আছে ন।
পোৱা দিনতে মানুহবোৰ।
উম সেইব ম হ উম ম নহ ম। কিবা গৰম গৰম লাগি আছে। কিবা জ উঠা মানুহৰ নিচিনা উম। আহ।
আজি যেনিবা নাই ভাল পালো কালি টেবলেটও খালো আকৌ তেল চেল হানি দিলো যে।
আহ ম আহ। আজিকালি আজিকালি সৰুতে কৰোতে চলি।
অ চুলিবোৰ বগিচা ৰং কৰি দিলো চকু দিলে এনেক। সেনে ইমান মূৰটো বিষাইছে।
উম ৰং কৰিলেও চৰ্দি লাগে। কবা হেৰি নহয় জানো ন ঠাণ্ডা বস্তু।
অঠানডা বস্তু মূৰত লৈ পেলাই অলপ সময়।
আহ থাকাকিব লাগে আহে। মই যেনিবা ৰং চং নলও ৰং চং নলও। লম যেনিবা মই এই দুডালডাল পকিছে থাক যে পকাকা বুৰা হলো এতিয়া ন।
অ উঘল উঘলি দিয়ে নেকি?
অ দুডালডাল পকিছে উঘালিয়ে দিওঁ। এনে ইমান খজুৱাই থাকে ন মোৰতো ওকনি নিচিনা খযোৱাই। একেবাৰে চুলি কেইডাল পকিলে বহুত খোজুৱাই তোমাৰ নখযোৱাই ন।
খজুৱাই মানে হেৰি এ ইমান নখ্যোৱাই। চুলিবচোন ৰং কৰা কাৰণে নে কি ইমান সৰিছে নহয় গোটেই।
অঁ। হেৰি নহয় এতিয়া এই গৰমৰ দিনত যে ঘামি থাকে ন নিমখৰ নিচিনা এটা নহয় জানো।
নহয় সেইটো সেইটোৱেই গৰম বুলি নহয় ঠাণ্ডা দিনতোছে বুজিছে বা।
অ।
এই খোপা ৰং কোপাত কেমিকেল থকা কাৰণে নে কিএ নে মানে সৰি সৰু। বহুত নাইকিয়া হ'ল।
উম ৰঙা উম ৰং। কবা ল'লে মানে কেমিকেলৰ সেইকাৰণেও খাব আৰু গৰম দিনত যে এই ঘামিলে নিমখীয়া ঘাপ নহয়।
অ সেই এটা কথা।
উম, মোৰ এই গৰম দিনতে হয় বেছিকে।
হে এতিয়া পতককে কেনেবা যাবলৈ হয় ন। পততকে কেনেবা যাবলৈ আৰু চুলি খিনি পকা হৈ থাকিলে বেয়াও লাগে দিয়কচোন। সেইকাৰণে পতককে সেই দোকানৰ পৰা ৰং এটা আনি পেলাই সানি লও আৰু। মোৰ কুকুৰে এতিয়া খটি কৰিছে গোটেই ইমান উম ওলাই থাকে। আৰু আগৰ ফালে বেছিকেহে ওলাই, মানুহতি পতককে সুধি দিলে বেয়া লাগে ন চুলি পকিছে, তোমাৰ চুলি পকিছে আৰু মানুহ চালেও বেয়া লাগে নহয়। চুলি খিনি পকিছে কাৰণে চাই আছে।
উম উম, এতিয়া এনে চুলিখিনি পকিলে এনে ন। এ তেনেকে কবাত দিয়াচোন এ মানুহজনি এতিয়া চুলি খোপা পক কিলে বুলে। অ আমাৰ বাও পকিলে একো নকয় এতিয়া মানুহে ন।
অ আকৌ এতিয়া হেৰি জেতুকা লগাব নোৱাৰো মানে মই।
কিয়?
জেতুকা মানে মোৰ এলাৰ্জি আছে যে লগতে জ্বৰ উঠে চৰ্দি লাগি। ঠাণ্ডা যে জেতুকাটো, লগতে জ্বৰ উঠে।
অ উম উম মোৰ আকৌ একো নহয়। মই এয়া হেৰি লগাও নহয়, এই জবা ফুলৰ পাত যে জবা ফুলৰপাত, মিঠি গুটি তাতে পিয়াজ এটা দিওঁ। দি লৈ পেলাই এলুভেৰা দিওঁ, তেনেকে কৰি পেলাই মূৰত ভৰণি থৈ দিওঁ নহয় এঘন্টামান। তাৰ পিছত ধুই দিও চুলিখিনি ইমান ধুনীয়াকে পিছ চল হৈ যায়গ আৰু পকাটোও কমে বুলি কৈছে।
সেইটো হয় এতিয়া সেয়া কৰিবলৈ ভাল আপোনাৰ নপকা চুলিত মোৰতো এতিয়া বগা হৈ গল সেয়াত ৰং অকণ নকৰিলে দেখিবলৈ বেয়া লাগিব সেয়াতো ৰং নহব ধৰক। সেই টোৱে, সেইকাৰণে মৰম কৰিব লগা হয়।
অঁ আমাৰ ধৰি লোৱা ইমান পকা নাই যে। সেইকাৰণে সেই তেনেকে ললেও হয় আৰু ইমান ৰং কৰিব লাগিব। কিয়া নহয় ইমান মানুহে ধৰিব নোৱাৰে আৰু পকিছে বুলি। ডাল ডাল কৰবাত তেনেকুৱা। আজিকালি দাত, চুলি একো হেৰি নাই
তাকে হ'ল আৰু বহুত মানে এশৰ ভিতৰত তিনজন চাৰিজনৰহে চুলি ফালে আছে। চে আজিকালি, বাকী মানুহৰ চবৰে চাবচোন ইজনীয়ে কব স
অহ অহ হয় উম। চব তেনেকুৱাই হৈছে। আকৌ দাঁত খোপাও, দাঁত পোকে খোৱা, বিষুৱা
এ কথাটো হ'ল চব আমি এইবিলাক মেডিচিন দিয়া বস্তুয়ে খাই থাকো যে।
অ। অ সেইকাৰণে মানে দাঁত চলি দিন নোযোৱা হৈছে আৰু। অ ভাল শক্তি বস্তু খাব নো পোৱা হৈছো ন ভাল ভাল উম। খাই যিহে
মাংস ছাগলীয়ে হওক বোলে বেজী মাৰি ওজন বঢ়ায়।
অহঁ।
সেয়া তে আপুনি কিনো ভাল বস্তু খাইছো। শাক পাচলি বজাৰৰ পৰা আনি দিয়া সেইপা সাৰ।
নেখালেও নহয় বোলোঁ সেয়াকে খাবই লাগে। খাই ললোঁ সেয়া সেয়া।
অহ।
কি কৰিবা সেয়াকে বিষ সোবাকে খাই থাকিব লাগিব আও।
হয় হেই নহয় এনে। আজিকালি আকৌ বহুত মানুহে নিজে ঘৰতে কৰিবলৈ লৈছে কিন্তু দেই। সচেতন হৈছে মানুহ নহ বহু আমাৰ তেনেকে কৰোঁ। অলপ চলপ।
উম মও কৰোঁ যেনিবা।
আকৌ ধুন্দুলি চুন্দুলি এতিয়া নিজে নিজে হৈ হৈছে।
অহ। সেইবিলাক হয় এতিয়া শাক পাচলি নিকিনাই হৈছোঁ মই আও। অ এ খোৱা বৰ হে খিনি ঘৰতে হৈয়ে থাকে। কে যেনিবা উম। তাৰ পিছত এনেই মাছ খিনিটো কিনিব লাগিব ন। উম মাছ মাংসটো কিনিবই লাগিব।
মাছ মাংস কিনিব লাগিব ঘৰতটো আও সেয়া সুবিধা নাই। হয় হয় মাছ মাংস নিকিনিলে কিটো হ'ব।
নিকিনিলে সেইটোতো খাবা নাপাওঁ উ খাবই লাগিব।
সেইটো এটা কথা।
উম উম তাকে। মাছ চবা ইউৰিয়া সাৰ দি দি ঘৰতে যদি পুখুৰী এটা খানি ল'ব পাৰ আহ হয় ন।
অহ।
এ তোমালোকত তেওঁ ভাল দিয়া নদী মাছ কেইটামান পোৱা যায়।
অ মাজে মাজে আমাৰ সেইটো সুবিধা এটা আছে বাৰু সেই বিলৰ মাছ।
অ বিলাহে ওচৰতে বিলখন আছে ন।
পোৱা যায় সেই দামটো আকৌ ধেৰ। অ দামতো আকৌ ধেৰ আপোনাৰ গৰৈ চেঙেলী কেইটাও পুৱা একেবাৰে দেৰশ টকা ক'ব
এই কেইটা লোকেল মাছহে আক।
অহ সেয়াই। স তেনেকুৱা ভাল এই চালানী মাছতটো ধৰ এনেই লু লোকেল মাছে তেনেকে পায় থাকে জা হ'লেও চালানী মাছটো আকৌ কেতিয়াবা আলহি দুলহি আহিলে লোকেল মাছ আপুনি নেপায় নহয়
অ নেপায় পতককে আকৌ সৰু মাছৰ দিবও বেয়া লাগে।
ব বেয়া
আমি এতিয়া ঘৰত বা সৰু মূৰা পুঠিয়ে খাব পাওঁ আলহীকতো তেনেকে দিব নোৱাৰিম ন।
নুৱাও অ
উম তেতিয়া ডাঙৰ মাছ আনিব লাগিব।
অ।
উম হয় দিয়া।
বাকী এতিয়া বনাই কৰি আজৰি হ'ল আউ?
অ বনাই আছোঁ আজৰি হোৱাকে হোৱা নাই হোৱা নাই।
অহ।
এবিধ দুবিধ বনাই আছোঁ তাকে বোলে এয়া আম কেইটামান আছে। এক পচবলত তই বোলোঁ কাটচোন আমকেইটা পকা আমকেইটা ভাতৰ লগত দালি ভাতৰ লগত খাই ভাল লাগে ন।
কিনা আম নে ঘৰৰ কাবা?
সেইকেইটাৰ ঘৰ এয়া এ মানুহে এ ঘৰে দিছিলে।
অহ
ধৰা আমকেইটা সোৱাদো আছে ন
সোৱাদো আছে সোৱাদো আছে সেইকেইটা ভাল হে সেইবা কিনা সোপাতো সে সোপা বেজি মাৰি মাৰি কিবা ঔষধ দি দিহে পকাই
অ
তাতকে এইকেইটাই ভাল
তাতকে সৰু সৰু যেনিবা ইমান ডাঙৰ নহয় তথাপি তোৰ ঘৰত যেতিয়া ন সোৱাদটো বহুত ধুনীয়া
কিনা কেইটাতকে সেইকেইটা
উম মই আকৌ কিনিলো সেই গাঁৱলীয়া মানুহে বেছ চে যে সেয়াহে কিনি আনো সৰু সৰু আম কেইটা এনে এয়া দোকানীয়ে বেছি থকা হুপা নানুৱে
অ অ অ বাৰু। হ'ব দিয়ক ন' হম অঁ অঁ হ'ব দিয়ক।
উম' উম'